হেল্ল, অ এয়া এনেই আছে। তুমি কৈছা।
এ আছোঁ মইয়ো এনেই আছোঁ কিনো কৰিবি সন্ধিয়া সময়ত অকণমান আহ। এনেই ৰাস্তা ফালে ওলাই আহিছোঁ চাহ খালোঁ চাহ খালোঁ।
অ মই চাহ খাই পেলাই খুৰী এজনীৰ ঘৰলৈ আহিছিলোঁ, ৰাস্তাত এয়া আহি আছোঁ। হব দে বতৰটো যোনবাইয়ে ইমান ধুনীয়াকে ওলালে এতিয়া - তেওঁ আগতে হৈছিলে আকৌ ওলাইছে আৰু!
অ আমি- মই এতিয়াই আছো ৰাস্তাৰ ফালে আছিলো মই চাই আছিলোঁ। ই অ মই সেইটোকে চাই আছোঁ, ভাল লাগিছিলে মানে এই মই- ফটো মাৰি আছিলোঁ তাকে চাই পেলাই।
অ, বৰ ধুনীয়াকৈ ওলাইছিলে।
অ, মইও এইফালে গৈছিলো। গৈ পেলাই এই আহি পাৰি মই আকৌ বোলো চাহ -তাহ খালো। চাহ- তাহ খাই বোলো নহয় এপাক গলো এনে ও ওলাই যাও, যাও বতৰটো অকণমান সেমেকা হৈ আছে। ঠাণ্ডাও পৰি আছে তাৰপিছত ওলাই আহি পেলাই আকৌ এই কাষৰ বৈ হঁতৰ ঘৰ যে, তইতো আহিছ চাগে।
অ, অ গৈছো- গৈছো- গৈছো চিনি পাও অ, ল'ৰা এটা যে আছে সিহতৰ ন?
অ, অ সৰু লৰাটো যে আছে।
অ, অ, অ সি বৰ মৰম লগা আৰু ন। কথা পতাবোৰ তাৰ।
অ, সেই সিহঁতৰ ঘৰৰ পৰা বা, এই আগফালে ওলাই আহিম মই তাকে পটকে দেখিলোও জোন বাক। ইমানেই ধুনীয়া লাগিছে নহয় আৰু তাতে ওচৰতে এই গছজোপা খতি ইমানেই ধুনীয়াকে জিলিকিছে মই তাকে এতিয়া ফটো মাৰি আছিলো। সেইটোকে চাই- চাই।
মানে একো মোৰ বহুত মৰম লাগে, বহুত মৰম লাগে বুলি কৈছো।
এ, এনেও তহঁত ছোৱালী মানুহবোৰৰ এই বস্তুৰ প্ৰতি মৰমটো বেছি। উম, আমাৰ আকৌ ইমাৰ কথা নাই ন। উম, এই ফটো মৰা কথা আছে- আছে মাত ঠিকে আছে, কালি সি ডাঙৰ কাহিনী নহয়
কি হ'ল?
এ আমাৰ মায়ে কি কৰিলে আমাৰ ওচৰৰ বৰহঁত যে আছে। অ, কালি তহঁতৰ মা, তহঁতৰ মালৈও ফোন এটা কৰিছিলে তহঁতৰ মাও আহিছিলে। অ, মায়ে তহঁত মাকক সেয়া আহিবলৈ তাৰ পৰা ইমান
এ আমাৰ মাৰ দূৰ হয় যে সেইকাৰণে মানে সদায় যাব বেয়া পায় আৰু। কেতিয়াবা কাতচিত যায় আৰু মানে চবে জোৰ কৰি মাতিলে মেলিলে। কিন্তু সদায় যাবলৈ অসুবিধা হয় যে। আৰু কামো থাকে মা তাতো লগাত আছে।
আৰু ইমান ব্যস্ত মানুহজনীৰ কৰ ইমান আৰু ইমান বাট এনেই মাতিলেই বা ইমান কিবা তাত মন গৈলেই অহা যোৱা কৰিব নোৱাৰে নহয়। অ, অ তাৰপিছত কাহিনীটো শুন, কাহিনীতটো শুন, কালি তাকে আহি এ আহিলে মাতিলে তাৰ পিছত তহঁতৰ মাও আহি পালে সি স্কুটি লৈ আহিছিলে বাৰু মায়ে। মাও পালেহি। তাৰ পিছত এইফালে এই ওচৰৰ বৌহত গোটেই খিনি। তাৰপাছত আকৌ আমাৰ এই বৰ্তাৰ লৰাটো সিও আছিলে গোটেই কেইটা থাকি থাকি কঠাল আকৌ আমাৰ এবাৰ খুব লাগিছে।
হয় নি। অ, কালিৰ কঠালটো তোমালোকৰ ঘৰৰ আছিলে। আমাৰ মায়ে কঠাল লৈ আহিছে নহয় তাৰপিছত মইতো গম নাপাও। অ, তাৰপাছতে মই আৰু কি কৰো কালি একদম খাই দিলো সন্ধিয়াত অকাণমান।
এই সেইটোয়ে টো আমাক ঠিকছে খাই দিলে ন। আমাৰ মাহঁতেও কি কৰিলে কঁঠাল একদম খালী পেটতে। খালী পেট নহয় মানে, ৰাতিপুৱা এনেকে চাহ- তাহ খাই আজৰি হৈছিলেহে তাৰ পিছতে প্ৰায় তহঁত মা হঁতো পালেহি তাৰপিছত এফালৰ পৰাও গোটেই বৌহত পালেহি মায়ে ভাত নাখালে সেইয়া কঁঠালকে উৰাই ঘুৰাই মাৰি দিলে কঠাল মাৰি দিয়া তাৰপাছত মানে যিমান যি হ'লেও ভাল বস্তুয়ে হওঁক যে গৰমত। ফল গৰমতে খাবই লাগে। কিন্তু বেছিকে খোৱাত টো বেয়া হ। সময়তো চাই খাব লাগে এতিয়া সেই খালী পেটৰ পোৱা নিচিনাই হ'ল।
অ, খালী পেটত ফল নাখায়টো
সেইটোৱে টো মায়ে ভুলতো সেইটোৱে কৰিলে। ইমানেই খালে কঁঠাল খাই লৈ পেলাই তো আজি মানে বহুত ভাল পায় ন খাই। ফল মূলবোৰ পুৰা খাই দিলে অ খাই পেলাই আজি ৰাতিপুৱা গেছ হৈ যিটো ৰূপ ধৰিলে।
অ। আৰু গিহিনী মানুহবোৰৰ কি হয় জানা নাই! আমি বোৰ এতিয়া লৰা ছোৱালী ন? আমি ক'বালে গৈছো। পতককে কিবা এটা খাইছো, মেলিছো। কিন্তু মাহঁতে কি হয় কেতিয়াবা এদিন এটাহে মানে এনেকে উলিয়াই লয় ন? বোলে আজি আহিবা স চবে লগতে খাম।
অ, সেইটো এ এদিন এদিনহে হয়টো। সপ্তাহটোত এদিনো নহয় মাহেকত এদিন হে হয়।
অ, সেইটোৱে টেস্তটো লাগে যে।
অ, আমাৰ কো কি হয় আ আমি এনে ওলাই গলো মানে আমি ইটো খালো, ইফালে গ'লো সিটো খালো সিফালে গ'লো সিটো খালো। আমি একেৰাহে মানে আমাৰ ইটো সিটো পৰিয়ে থাকে মছলাও পৰিলে ফল মূলো পৰিলে। তাৰপিছত ভাল কিবা দুই এটাও পৰিলে আমাৰ এনেকে একেৰাহে ইটো পিছত সিটো পৰিয়ে থাকে ন কিন্তু - কিন্তু তেনেকুৱা নহয় মাহত মানে এইটো সপ্তাহতো এটা দিনো নহয়। এইটো মাহেকৰ এটা দিন।
সেই তাকেহে সেইটোৱে এটা দিনতহে আজৰি উলিয়াব পাই। কিমান কাম চোৱাচোন গোটেই ভ ঘৰখনৰ কাম কিমানবোৰ সামৰিব লাগে। ৰাতিপুৱা শুই থা পা জানো আজৰি পায় ৰাতি বিচনাখনতো একেবাৰে লাষ্টত মায়ে শুবলেহি পায়। চব কৰি মিলি আহি ন?
সেইটোৱে সেইটোৱে আও। কি কৰিবি উপায় নাই আও। ইমান কষ্ট কৰি মেলি এই কালি সেইটো কাৰণে সেইবোৰ খাই দিলতে আজি গেছ হৈ পেলাই ৰাতিপুৱা উঠিব পৰা নাই নহয়।
উম, চাবা দেই অহা মানে নেক্স টাইম সেইবোৰ চাই তি খাব মেলিব কবা পাই। আৰু আজিকালি মানুহবোৰকো অকমানতে যিহে বেমাৰ।
মই ইমান হাক দিছো, তাৰপিছত ৰাতিপুৱা যেতিয়া ঘপকে ক'লে যে মোৰ মূৰটো ঘূৰাইছে মই উঠিব পৰা নাই কিবা কিবি মই প্ৰথম মায়ে কৈছে বুলি ভবায়ে নাই। মই আধা কেচা টোপনিত শুনি আছো ন। ত উঠি পেলাই চাইছো, মায়ে কৈছে বোলে হেৰি মই উঠিবই পৰা নাই। মই নামি গৈছিলো এবাৰ, নামি যাওতে মোৰতো ইমানেই ঘূৰাইছে বোলে, মই থাকিব পৰা নাই।
উম, আৰু চাবাচোন মাহতৰ কিবা এটা মানে মাহতক কেতিয়াবা বিচনাতে যদি তুমি শুনা ন মাহতৰ কিবা এটা হৈছে বুলি বুকুখন ঘেমেকে নামাৰেনে? মোৰ যে একদম ঘেমেকে মাৰে। অ, আৰু ৰাতিটোৰ ভিতৰতে যে কেতিয়াবা জ্বৰ- চৰ উঠি যায়, অ, সেইটোয়ে।
তহতে দেখুৱাব পাৰ, কিন্তু আমি মানে সেইটো দেখুৱাব নোৱাৰো ন' ল'ৰা মানুহে সেইটো দেখাবও নোৱাৰে।
উম, কিন্তু এটা কথা কি জানা ল'ৰা মানুহে কানিব নোৱাৰে, ল'ৰা মানুহে আৱেগটো পকা কাশ কৰিব নোৱাৰে, এই যে কথাটো যে চবে কাৰণে চবেই যে সমানে যে ভাবে যে, এইটো কথা কিন্তু স মানে ভাবিব নালাগে আও। কেলে কৈছো জানা নাই! মানে কিছুমানে হয়তো সেইটো এক্স কৰিব পাৰে কিছুমানেহে ইমচনেলি মানে চব কথা চবকে খোলাকে ক'ব নোৱাৰে কিছুমানেটো পাৰে। কিন্তু চবে যে ভাবিলয় যে ল'ৰা মানুহে এইটো কথা এনেকা কৰিব নোৱাৰে, ল'ৰা মানুহে অলপতে কানিব নোৱাৰে সেইটো কথা কিন্তু চবৰে লগত তেনেকে থাকিব নালাগে। অ, সচাকে মইও সেইটো ভাবো।
থাকিবৰ কাৰণে মানুহক কি লাগে? মুকলি হ'ব লাগে মানুহ সদায়। অ, আৱেগ আৰু লাগে মানে, আৱেগ থাকেই মানুহৰ। আৱেগ মানুহৰ থাকেই। ল'ৰা মানুহৰো আৱেগ থাকে, ছোৱালী মানুহৰো আৱেগ থাকে কিন্তু ল'ৰা মানুহে প্ৰকাশ কৰি নিদিয়ে। আৰু মই কি ভাবো প্ৰকাশ কৰিব লাগে এতিয়া ল'ৰা মানুহে আৰু ল'ৰা মানুহে প
পাৰি কিবাকিবি সেইবোৰ তিপাতিপিকে ঠলে মেন্তেলি মানুহে বহুত প্ৰেচাৰ পায় গম পাইছা নে নাই।
অ, সেইটোয়ে এটা বহুত একদম মানসিক কষ্ঠটো যিমান পায় নহয় মানে সেই কষ্টটোৱে বহুত অশান্তি কৰি দিয়ে। মানুহবোৰক হেচা - হেচা মাৰি ধৰে। সেই হেচাটোত মানে মানুহে আগবাঢ়িবলৈও ল'ৰা মানুহৰ কাৰণে টান হৈ যায় আৰু ৰৈও যাব নোৱাৰে ল'ৰা মানুহৰ জীৱন সেইকাৰণে অলপ টান স্পীড ব্ৰেকাৰ বোৰ বহুত থাকে ন মাজ
অ, আৰু কিছুমান যে বহুত বেছি ডিপ্ৰেচনত গুচি যায়। উম, আৰু এইটো ষ্টেজ বহুত টান, বহুত টান বুলি কৈছ নয়' আৰু যেতিয়া বেছি মেচিঅ' হৈ যায় ন' তেতিয়া বেছি সেইবোৰকে বেছি চিন্তা ধৰে যে, মই এটা ল'ৰা মই কৰিব লাগিব, মই পাৰিব লাগিব, সেইবোৰ বে বেছি ট্ৰেছ লয়
হয়, এনে-এনেই মানুহক অ', অ' এনেই মানুহে কি হয় সেইবোৰ চিন্তা নকৰে হা, কিন্তু এতিয়া মানে আমি যিটো বয়স য়সত আছোঁ এতিয়া এইটো, তহঁত ছোৱালী হয়, যদিও আমাৰ বয়সৰ তহঁত ছোৱালী। তহঁততকে মানে আমি কেলে, তহঁতে একদম দেখা দেখিকে কিছুমান ষ্ট্ৰাগল কৰি আছ তহতে, দেখা দেখি কিছুমান ইটো কৰিব লগা হৈছে, সিটো কৰিব লগা হৈছে, কিন্তু আমাৰ ল'ৰা মানুহৰ কি হৈ যায় তই নিজে মানে চালে গম পাবি, সেইবুলি ল'ৰা মানুহে তুমি কাকো একো একো ক'বও নোৱাৰো, একো কৰিব নোৱাৰো বা এনেকুৱা কিছুমানো হেঁচা থাকে ন, যে জীৱনতটোত কি কৰি ম মানে ইমান দিনেতো, আৰু চা আমাকতো অ', আমাকতো পঢ়োৱাই মেলি ৰাখিলে ন, আৰু এনেকুৱা এটা বুজাই মানে বোজা নহয় ঠিক, এইটো মানে এটা হেচা কথা আছে যে, এইটো কৰিবই লাগিব, অ' এইটো দায়িত্ব আছে ঠি ন, দায়িত্বটো মানে থাকিবই লাগিব, যে এনেকে ঘৰখনক কেনেকে চলাম সমাজতো মিলি থাকিব লাগিব, ইমানখিনি হেঁচা লৈ পেলাই থাকিব পৰাটো মানে ৰে
উম বহুত, বহুত। মই মানে ভাবো মানে দেই, মই ভাবো মানে ছোৱালী এজনীয়ে যেনকে হলেও কে কিবা এটা কৰিলেও নকৰিলেও, মানে এনেওতো আজিকালি চবেই নিজৰ ওপৰত, মানে থিয় হব চবেই চেষ্টা কৰে ন। কিন্তু ছোৱালীয়ে হওক বা ল'ৰাই হওক, কিন্তু ছোৱালী এজনীয়ে যেনেকে হ'লেও মানে, কি হয় জানা ছোৱালী এজনীয়ে যেনেকে হলেও কিবা এটা কৰিলেও নকৰিলেও, ল কাৰোবাৰ ওপৰত ডিপেনড কৰি, মই সেইটো কোৱা নাই যে আজিকালি একদম মানে চব আজিকালি ল'ৰা ছোৱালী চব সমান, কিন্তু মই কথাটো জেনেৰেলি কথাটো কৈছোঁ। ছোৱালীজনীয়ে বিয়া হোৱাৰ পিছত যেনেকে হ'লেও হাজব্ৰেণ্ডে খুৱাবই। কিন্তু ল'ৰা এটাৰ ওপৰত কিমান প্ৰেচাৰ থাকে, গোটেই ঘৰখন সি চলাবই লাগিব, এটা ফেমিলি সি ইন ফিউচাৰ সি চলাবই লাগিব, মাক দেউতাকক মানে ভৰণ পোষণ দিবই লাগিব।
হয় নাই কোৱা, সেই গোটেই প্ৰেছাৰটো তাৰ ওপৰত থাকে, যেতিয়ালৈকে কিবা এটা কাম তাৰ আহি নাযায় কিবা এটা। কাম যেতিয়া সি সংস্থাপন যেতিয়ালৈকে নহয়।
মইতো সেইটোয়ে ক'ব খুজিছো যে, এতিয়া ছোৱালী মানুহজনী এইটো নহয় যে ছোৱালী মানুহজনী বেলেগৰ মানে গিৰিয়েকৰ ওপৰত চলি থাকিব বা। গিৰিয়েকে চলাই থাকিব কিবা কৰিব গতিকে চিন্তা। ছোৱালীবোৰো চিন্তা আছে, চিন্তা থাকিবই মানে এটা সাধাৰণ কথা সেইটো। ছোৱালী বোৰৰ চিন্তা থাকিব, ল'ৰাবোৰ চিন্তা থাকিব চবৰে চিন্তা থাকিব। কিন্তু সি ছোৱালীবোৰৰ যিটো চিন্তা ন' ছোৱালীবোৰৰ চিন্তাবোৰ ওলাই পৰে। যে ছোৱালীজনীয়ে এইটো এইটো চিন্তা অ' এইটো এইটো চিন্তা আছে, ছোৱালীজনীয়ে আমুক। তামুকতটো হয় বা ছোৱালীজনী ইমান দিনে পঢ়ালো মেলিলো। এতিয়া ছোৱালীজনী আমুকতটো কৰিব তামুকতটো কৰিব, কিন্তু কিবা কাৰণত যদি এইটো কৰিব নোৱাৰেও তেতিয়াও ইমান এটা কথা নাইকিয়া নিচিনা হয় ন' কাৰণ কাৰণ ছোৱালী। জনী এটা বিশ্বাস থাকেগেই পিছলে যে, মই যেতিয়া আজি সৎ পথতত বা মই কিবা কিবি কৰি আছো। মই এনেকে পাৰিমগে মোক মানে মই চলিব পাৰিম এনেকৈ হ'লেও। কিন্তু লৰা মানুহটোৰ কাৰণে কি লৰা মানুটোৱে নিজে এইটো ভাবিব লাগে, মই নিজেও চলিব লাগিব, মোৰ মানে যি পৰিয়ালটো। পৰিয়ালটো চলাব লাগিব, মা-দেউতাক চলাব লাগিব, অ'আৰু ম‌ই সমাজত মিলি থাকি। শিকিব লাগিব, সমাজৰ কথাবোৰ মানি চলিব লাগিব ইটো সি
সেইটো আৰু লৰাবোৰৰ পিছত অ'। আৰু ল'ৰাবোৰৰ ওপৰত বেছি প্ৰেচাৰটো ক'ত পৰে জানা নাই, মানে ল'ৰা বোৰে নিজকে বহুত ইচ ত্ৰঙলো বেছি ট্ৰাই কৰে হয়নে কোৱা মানসিক মানে মই বহুত ষ্ট্ৰং মই ল'ৰা হ'ব লাগিব সেইটয়ে বহুত প্ৰেচাৰ বহুত সেইটো মই ভাবো দেই মানে। বা মানে মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো। উম উম মানে মই তেনেকুৱা মানুহ লগ পাইছো মানে যি বহুত বহুত মানে নিজকে, ষ্ট্ৰং বুলি দেখায় মানে আৰু
অ' সেইটয়ে আমি লোৱা মানে। সি নিজকে আমি বহুত শক্তিশালী কৰি এই কাৰণে দেখাব লগা হয় কাৰণ আমি এইটো জানিব লাগিব যে আমি দুৰ্বল হৈ গলে আমাৰ সকলোৱে দুৰ্বল আমি দুৰ্বল হোৱা মানে আমাৰ পৰিয়ালটো দুৰ্বল মোৰ আপোন গোটেইখিনিয়ে দুৰ্বল মোৰ যিখিনি আছে চব, দুৰ্বলেই ন সেইকাৰণে মানে কি হয় ল'ৰা ক্ষ্ৰত অকমান সেই সেই দুৰ্বল শব্দটোৱে মানে প্ৰেছাৰ পেলাই আৰু সেই হেঁচাটো কাৰণে কি হৈ যায়। যে মই দুৰ্বল নহয় মই একদম কঠিন একদম এটা হেৰি শিল শিলৰ শিলৰ মানুহ নিচিনা নিজক দেখাব লগা হয় কিন্তু আমি প্ৰকৃত,
স, মই ভাবো এনেকুৱা এটা হ'ব লাগে যাতে চবৰে, প্ৰেছ কৰিব পাৰে। ইমচন যিবোৰ আছে চবে সমানেই ল'ৰা হওক ছোৱালী হওক একো কথা নাই মন গৈছে। কানিৰে,
উম অকল ছোৱালী ছোৱালীক দেখাব লাগিব বুলি কথা। কথা নাই ল'ৰা ছোৱালীক দেখাব পাৰে বা ছোৱালীও লক দেখাব পাৰে বা নিজৰ যাক দেখাব পাৰে দেখাব লাগে মুঠ
অ' দেখাই দিব ল কৈলে খোলা হ'ল তেতিয়া মানুহৰ মনতটো আৰু আজিকালি যে এইবোৰ মানুহবোৰকে যে হঠাতে চুইচাইড কৰে। কিবা ডিপ্ৰচনত যায় এইবোৰ বস্তু বহুত মানে নিজেল কৰিব। কথা হয় ন কোৱা।
ন হয় হয় সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ মানুহে এৰাই চলিব লাগে। অ' সচাকে। এইটো নিজে মানে নিজকে অকনমান সবল কৰি পেলাই বস্তু বোৰ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। বাৰু তই, তই ক'ৰবাত গৈ আছ নেকি বাৰু?
উম। ঠিক আছে তেতিয়াহলে দেই মই মানে অঁ' ভাত পানী খওঁগে
হৈ ল দে ঠিক আছে তেতিয়াহলে হ'ব। উম, ৰাখো দে উম।
অ' হ'ব।